হেল্ল'
অ হেল্ল'
ফুনা পিঠা ভালকে ফুনা পাইছিলা
অ অ পাইছো পাইছো
আকৌ বহুত নেটৱৰ্কৰ প্ৰব্লেম হৈছিল সেইকাৰে ফোনটো কাটি কাটি যাই আছিল বাৰ বাৰ
তাকেতো দি আছে তাকেতো সেইটোতো আপুনি মই শুনি নাপাও মই শুনিলে আপুনি শুনি নাপায় এনেকোৱাই হৈ আছে
অ ইমান ক ইমান কিয় বা নেটৱৰ্কৰ প্ৰব্লেম দিয়ে আজিকালি নাজানো আৰু কি নাজানো তাৰ পিছত কি হয় মোৰ মবাইলটো অ মানে একচোৱেলি চাৰ্জ নাছিল হা চাৰ্জ নাছিল কাৰণে মোবাইলটো চুইচ অফ হৈ গ'ল কি বুলি কয় মোৰ একচোৱেলি মানে কি আছিল দুটা মোবাইল আছে মই যিটো মোবাইল যিটো নম্বৰ দি কথা পাতি আছিলো তাতে একচোৱেলি মানে মই এটা বেলেগ এটা মোবাইল ইন্টাৰনেট টো লৈ আছিলো সেই মানে কি মবাইলটো চুইচ অফ হৈ গ'ল নে হৈ গ'ল চ' এইটো কাৰণে মেইন প্ৰব্লেম সেইটো কাৰণে বাকী কি কৰি চাব পিছে তুমি
হয় এনেই আছোঁ আপুনি?
মই এনেই আছো দিয়া আৰু কি কৰিম আৰু। মোবাইল চাই আছিলো অকমান আগতে ভাত ছাত খালো দিয়া,,
উম খালো ৰবা
পাইছা আ বাকী কি কৰি আছিলা ঘৰত এনে?
অ
কবাত ফুৰা চোৰা প্লেণ শ্লেন বনা
নাই ৰব আৰু তোক কি ওলাই যোৱাই নাই ঘৰতে আছো পন্ধৰ মানে একযাম ৰিচেণ্টেলি হ'ল ন বেছি দিন হোৱা নাই। মুখ
অ একজাম কেতিয়া চেচ হল
টুৱেণ্টি ফাইভ।
আচ্ছা টুৱেণ্টি ফাইভ তোমাৰ এসপ্তাহ হৈছে
আহ কালি এনে ওলাই গৈছিলো লগৰ এটা বাৰ্থডে আছিল।
আচ্ছা বাৰডে আছিল নেকি? আ কিমান ইয়াৰ হল পিছে তাত
টুৱেণ্টি
টুৱেন্টি হল, আচ্ছা ক'ত থাকে সি?
এই চিক্স মাইল। মানে ছিক্স মাইল যাবগে নালাগে বিপণি ক্ষেত্ৰ যে আছে যে বিপণন কেন্ত্ৰ ফন্ততে
অ বত কি কি খোৱা লা
অ এই পোলাও,, মিঠাই এনেকে
শুনা নাপালো
পোলাও, চিকেন, মিঠাই দিলে কেক খাবলৈ দিলে। জুচ দিলে খাবলৈ!
জুচ
উম
অ কেক চেক কিং কৰিছে অ আৰু কি বুলি কয় কি গিফ্ট দিলা পিছে তুমি?
মোৰ ফ্ৰেণ্ড এজনী মই মিলাই দিছো আৰু এয়া, টি চাৰ্ট এটা দিছো
হয়
হোৱাইট কালাৰৰ দিছোঁ
কলাৰ থাকা দিলা নে?
নাই নাই কলাৰ নাথাকে সি মানে কলাৰ থাকাই ইমাণ নিপিন্ধে। সেই কাৰণে চব ভ মেলি পিন্ধো সেনেকুৱা এাইবোৰ দিলো আৰু এটা। ভালে লাগিছে হোৱাইট কালাৰ হয়। তাক চুৰ কিনি চাইছে আৰু চুটো কৰিছিলা তাৰ বোলে ভাল লাগিছে বহুত
টি চাৰ্টটো।
উম।
ক'ৰ পৰা কিনিছিলা টি চাৰ্ট মান মোৰো এটা দৰকাৰ আছিল মই টি চাৰ্ট এটা মইয়ো ল'ম বুলি ভাবিছিলো ৰবা, তুমি' পৰা কিনি আ টি ছাৰ্ট
এ ইয়াতে আমাৰ বাঘৰবোৰ তিনি আনি নাপাওঁতে এখন দোকান আছে।
উম আচ্ছা,, মানে প্ৰাইজ চাইজ কিমান ললে পিছে?
অ ফৰ ফিফটি লৈছে
আচ্ছা ফ ফৰ ফিফটি লৈছে?
উম কোৱালিটিটো ভাল ন
আত্ছা কোৱালিটোও ভাল হয় কি হয় কটনৰ টি চাৰ্ট নেকি
অ অ
অ
চামৰ ভাল আৰু ইমান গৰম মানে ইমান গৰম নহয় আৰু টো লোচ থাকে ন পি বেগ
অ
বেগ এটা কৰিছো আপুনি কেনেকা ৰিচিভ ভাল পায় কলাৰ নে নে নৰ্মেল
মই আগতে নৰ্মেল ডচাৰট ভাল লাগিছিলো ঠিক আছে কিন্তু মানে কলত কলা নথকা টি চাৰ্টে ভাল লাগিছিল আগতে লাগিছিল আৰু সেইবিলাকে মানে মই বেছি ভাল পাই ছিলো কম কমফৰটেবল পাইছিলো পিন্ধিবলে কিন্তু মই তেতিয়াৰ পৰা কাম জইন কৰিলো তাতে একচলি কি কৰে নৰ্মেল টি চাৰ্ট পিন্ধাটো কম্পালচৰী আৰু ঠিক আছে, তাৰ পিছৰ পৰা মই কলাৰ থকা টিচাৰ্ট পিন্ধা ষ্টাৰ্ত কৰিলো। তেতিয়াৰ পৰা মই কল- কলাৰ থকা টিচাৰ্ট পিন্ধি কিনে বেছি মানে মোক ভাল লাগে আৰু মানে কলাৰ থকা টি চাৰ্ট মানে পিন্ধিলে মোক বেছি ভাল মানে মোক ভাল লাগ মোক পিন্ধি কেনে ভাল লাগে আৰু মোক কলাৰ থকা টিচাৰ্ট আৰু। আজিকালি মানে নৰ্মেল টি চাৰ্ট মানে এ ইন্টাৰেষ্টটো কমি গৈছে আৰু।
অ কলাৰো ভাল লাগে আপোনাৰ?
উম তাকে তুমি তুমি এনে টি চাৰ্ট পিন্ধা নে নাই পিন্ধা এনে?
অ পিন্ধু পিন্ধু।
ত মানে কেনেকোৱা টাইপৰ টিচাৰ্ট পছন হয় অ অ ছোৱালী মানে কলা থকা দিচাৰ, ইমান নাচাছে না। অ। ট্ৰাই কৰিব পৰা ভিতৰত পিন্ধি কেনে একচলি অ একচুৱেলি আমাৰ চ এটা মেম আছে ষ্ট মেজাৰ বুলি কয় আচ্ছা মেম, এ মেমটো ৰেডকালাৰ এটা টি চাৰ্ট পিন্ধি আহে, ব্লেক কালাৰ টি চাৰ্ট কাৰ থ টি চাৰ্ট পিন্ধি আহে এটা, ষ্টেণ্ডাৰ্ড ষ্টেণ্ডাৰ্ড লাগে তে - অ মেমে ষ্টেণ্ডাৰ্ড লাগে, বহুত ষ্টেডাৰড লাগে আৰু মেমক মানে একদম। টি চাৰ্ট আ আমাৰ এ এছ এম ছাৰহতে কয়, ডি এম চাৰে কয় মানে হিন্দীত কয়, বহুত মানে ধুনীয়া লাগিছে, বহুত ভাল লাগিছে এনেকৈ কয় আৰু। মানে মানে মেমক কয় আৰু হম
এটা চবকে ৰোল আৰু।
উ মেমে মেমে মেমৰ আৰু কি ৰোল থাকিব, মেমে মেইন হয় বাত মেমে ৰোল মানে মানে সেই নকৰে আৰু।
অ আপুনি এতিয়া আপুনি যে কাম কৰিছে এতিয়া ইউনিফৰ্ম নাই নেকি? কি একো মানে।
ইউনিফৰ্ম আছে বাট ইউনিফৰ্ম কোনে নিপিন্ধে।
আচ্ছা, একো নহয় মানে আমি পিন্ধিলেও।
নিপিন্ধিলে একো নহয়, মানে কি আৰু ষ্ট'ৰ খন এতিয়া মানে কি জানা নিজৰে ষ্ট'ৰ হয় আৰু মানে। নি নিচিনাই মানে ডিচিপ্লিন আছে, বহুত বস্তু ডিচপ্লিন থাকিব লাগিব। ঠিক আছে। চেক চেক নকৰাকে বাহিৰত আহিব নোৱাৰাৰে, কিবা নোৱাৰা বাত ওলাই গ'লে কৰিব লাগিব, নাম লিখিব লাগিব, বহুত আছে বাট মানে তাৰ ডেশ ফ কৈছে আৰু। যদি ইউনিফৰ্ম নিপিন্ধে জাষ্ট কলাৰ থকা টি চাৰ্ট পিন্ধিব লাগিব। আৰু তোমাৰ চোজ কম্পালচৰি, মানে পিন্ধিবই লাগিব সেইটো আৰু।
আতচ্ছা।
উম, সেইকাৰণে তাতে সেই কৰিছো। তুমি কবাত জব টব কৰিছিলা নে নাই নাই নাই কৰাই একো
নাই মানে মই মই ডিগ্ৰী কৰি হে আছো। ক এবছৰ হৈ গল কমপ্লিট, থাৰ্ড চেম পাম আৰু।
অ আচ্ছা, মানে অ মানে আজিকালি মানে জব কৰি পোৱা নাই তুমি কটো?
নাই পোৱা।
আচ্ছা মানে এনে জব কৰা তোৰ ইনট্ৰৰেছ
আছে আছে চবৰেতো বিচাৰিবই নিজে। নিজে নিজৰ ইনকাম এ কথা বিচাৰ
অ তুমি মানে কেনেকুৱা টাইপত জব কৰি মানে জব কৰিব খোজা আৰু তুমি।
এতিয়া এইটো তাই এ মই, যিহেতু ৰেডিঅ'লজি কৰ্চ কৰি আছো, মই যিটো ৰেডিঅ'লজি কৰ্চ কৰি আছোঁ। এইটো বিচাৰ এটা ভাল হস্পিটেল। হ'ব অ অ অলপ। অ মানে ৰেডিঅ'গ্ৰাফি তাৰ ভাল ৰিডিঅ'গ্ৰাফাৰ এটা হ'ব পাৰোঁ যাতে এটা ভাল হস্পিটেলত আৰু গভৰমেণ্ট হস্পিটেলতো চবে বিচাৰিব। চাই কৰিম আৰু এনে এতিয়া।
অ তোমাৰ মানে আচ্ছা তুমি ৰেডিঅ'লজিৰ। কৰ্চ কৰি আছা।
উম।
আচ্ছা মান মই জানিব পাৰিম নেকি ৰেডিঅ'লজি, এনে কি বস্তু হয় মানে কেনেকুৱা কি কৰিব লাগে তাত।
তাতে মানে আপোনাৰ অপাৰেছন বিলাকৰ। ইণ্টেৰিয়াৰ বস্তুখিনি আপুনি স্কেন। কৰিব লাগিব আৰু কি হৈছে কি হোৱা নাই, আপুনি এতিয়া ভালকে গম পাব ন এতিয়া কাপোৰ খুলিব যদি। পেট বিষাইছে এতিয়া আপুনি নৰমেল ওপৰত পিনে ছোৱাটো গম নাপাব। এতিয়া এতিয়া পেটত ষ্টন হয় বা ফেটিভাৰ হয় এইবিলাক। এক্সৰে কৰিলে আল্ট্ৰাচাউণ্ড আল্ট্ৰাচাউণ্ড কৰিলেহে গম পোৱা যায়। এ সেনেকুৱা টাইপৰ বিশ্ব পঢ়ি মানে পঢ়াই এইটো ৰেডিঅলজী কৰ্চটো আৰু। এক্সৰে কৰিবলে কেনেকৈ পেচেণ্ট এটাৰ তেওঁৰ, বস্তুটো কি হৈছে কি হোৱা ন নাই গম পোৱা যাব। ভালকে ডিটেইলছত গম পোৱা যাব তেতিয়াহে মানে। কৰিব লাগিব বা মেডিচিন প্ৰেফেৰ কৰিব পাৰিব একচুৱেল ৰিজেনটো গম পালে। চিটি স্কেন কেনেকে কৰে এক্সৰে আল্ট্ৰাচাউণ্ড এনেকুৱা টাইপৰ
চব মিলি আল্ট্ৰাচাউণ্ড আল্ট্ৰাচাউণ্ড এইবিলাকৰ মেচিনটো কেনেকৈ ইউজ।
অ এম আৰ আই অঁ ছনোগ্ৰাফীবিলাক। আৰু কেঞ্চাৰ যে হয় কেঞ্চাৰ পেচেণ্টটো কেনেকৈ লাইক ক'ত হয় কি হয় কেনেকৈ হয়। এইবিলাক।
অ আচ্ছা মানে এইবিলাক মানে মেনলি তুমি শিকি আছা ত আৰু, আৰু তোমালোকৰ কলেজৰ পৰা কৈছে নেকি প্লেচমেণ্ট কিবা গেৰেণ্টি আছে।
অ দিব দিব বুলি কৈছে বাট নাজানোঁ আৰু বহুত। গাহৰি গাত কৈছে বাৰু যদি প্লেচমেণ্ট অফাৰ পাই বুলি কৈছে আফটাৰ আপোনাৰ। যে কমপ্লিট হৈ যাব এই বছৰটো‌ তেতিয়া ইণ্টাৰ্নছিপ হয় মানে ছিক্স মানে ছিক্স। ইণ্টাৰ্নশিপটো হোৱাৰ পৰা মানে হোৱাৰ পিছত মানে ইনকাম কৰে।
উম।
শুনিছোঁ মই যে ফেচাৰচ বহুত দূৰৰত দূৰৰত দিয়ে বুলি।
আচ্ছা মানে ওচৰে ওচৰে ঘৰৰ পৰা আনা জানা নেথাকে কাৰণে দূৰত দি দিয়ে আৰু। ওচৰৰ ভেকেঞ্চি নাথাকিলে চাগে মুশকিলেই আৰু বহুত। উম। আৰু এতিয়া দূৰত যে এতিয়া দূৰত দিলে তোমাৰ চেলাৰীটো যদি ওৰ্তি ৰখি থাকি‌ যায় বা চেলাৰী বা কিমান দিয়ে ইয়াৰ কথাষাৰ। সেইটো আহিপৰে ন।
অ সেইটোৱে হয় অ এতিয়া চিলাৰীৰ পৰা মানে মেইনটেইন কৰিব দিয়কচোন।
উম এ শুনিছা নেকি? এনে চেলাৰী টেলাৰী কিমান মানে কি হয় এনেকুৱা।
অ মানে। শুনিছোঁ মানে এতিয়া। অ এইটো শুনিছোঁ যে আপোনাৰ। টুৱেন্টি ফাইভ পৰা ষ্টাৰ্টিং হয় নেকি সাফেৰলি আৰু বেছৰ কৰি কিনে। টুৱেন্টি আৰু টুৱেন্টি মান ষ্টাৰ্ট হয় শুনিছোঁ আৰু। আপোনাৰ বেছলৰ কৰি থাকে যবটো লৈ আৰু মাষ্টাৰ কৰিলে বাঢ়ে আৰু।
উম মানে তুমি ধৰি লোৱা এতিয়া। বেছটো ললা লৈতে মানে ছৰি মানে তোমাৰ বেছটো ৰেডিঅলজী বিশ্ব পিয়া কৰিলা তাৰ পিছত তুমি। আদা ফাৰ্চ মানে জব প্লেচমেণ্ট দি দিব তাহতে তুমাক মানে টুৱেণ্টি থাউজেৰ পৰা মানে পাব আৰু ন?
উম, কৈছে আৰু উম।
আচ্ছা, ডিপেণ্ড কৰে কি হস্পিটেল হয় কেনেকুৱা কি হয়?
সেইটোয়েটো এতিয়া গভমেণ্ট হলেতো বেছি।
আচ্ছা গভাৰমেণ্ট টেনচক ডাইৰেক নহ গভৰমেণ্ট একজাম দিব লাগিব ন? কথাটো এইটো আহি পৰে একজাম নিদিয়াকৈ তুমি কেনেকৈ পাবা? প্ৰাইভেট তুমি চাগে ডাইৰেক্ তোমাক ইণ্টাৰভিউ এটা ডাইৰেক্ট দিব পাৰিব চাগে।
উম, উম তাকে।
তোমাৰ মানে ৰেডিঅ'লজিতে মানে আগবাঢ়িব মন আৰু?
অ।
উম, কি পঢ়িবা মানে ৰেডিঅলজি ক্লিয়াৰ পিছত তুমি কি প্লেচমেন্ট পালে গুচি যাবা নে আৰু পঢ়িবা বুলি ভাবিছা?
ইমান এতিয়া পাওঁ তেতিয়াহ'লে সেইটো জবে কৰিম। যদি কম আহে হ'লে যদি চেলাৰিটো যদি এটা বেছি হয় আৰু তেতিয়াতো জবে কৰিম আহ। ট্ৰবছিলে আৰু যদি, যদি আৰু কম হয় তেতিয়াটো তেনেক কম হ'লে প্ৰব্লেম হ'ব ন তই ভাবিছ মাছ চাছটো কৰি ল' আৰু মাছ চাছটো কৰিলে তেতিয়া, তেতিয়া বেছি চান্স থাকিব ভাল প্লেচমেণ্ট পোৱাটো।
অ, তোমালোকৰ কলেজতে কি মাষ্টাৰ আছে নেকি?
মাষ্টাৰ আছে পি এইচ ডি মাষ্টাৰ্ছ আছে পি এইচ ডি আছে। অ, আছে পি এইচ ডিও আছে।
ৰেডিঅলজি, আচ্ছা। ন কি ৰেডঅ, ৰেডিঅ'লজিটো কি বহুত ডিমাণ্ড নেকি এনে নে কি কেনেকুৱা মানে?
মানে, অ পেড়া মেৰি কৰচত চেকেন নম্বৰতে আমাৰ যেনেকে ডাউনটাউন এতিয়া চেকেন নম্বৰ। ফাৰ্চ আপোনাৰ ডি এন টি
আত্ছা। মানে ধৰি লোৱা এটা নাৰ্চ আৰু এটা ৰেডিঅ'লজি মানে মানে দুটা ধৰি প্লেচমেন্ট পালে হা প্ৰাইভেটত তোমাৰ চেলাৰীটো কাৰ বেছি বেছি পোৱা যাব?
তোৰনো এতিয়া কিনো কৰাব নাৰ্ছ মানে নাৰ্ছৰ টাইপ থাকে ন। জি এন এম থাকে।